হেল্ল',
অহ কোৱা।
কি কৰি আছা?
আছো এনে।
এনেই আছো।
উম, ভাত অহ খালো। তুমি?
খালো -খালো।
উম, পিছে গৰম কেনেকুৱা আজি?
এ কি কবা আৰু বহুত বেয়া গৰম দিছে।
উম, এতিয়া ক'ত ঘৰতে আছানে?
এ এনেই এইফালে বাহিৰৰ ফালে আছো অকমান এই ফ্ৰামৰ ফালে আহিছিলো ফ্ৰাম এখন আছে যে তাতে আহিছোঁ।
অহ - অহ ঠিকে আছে। আৰু কতো নোযোৱা ঘূৰিবলে?
তাকে যাম বুলি ভাবিছো অলপমান এইফিলে শ্বিলং চাইডে লগৰ কেইটামানে কৈছে। বাইক লৈ যোৱা কথা আছে যাম পোন্ধৰ তাৰিখ মানে যাম আমি।
অ', - অ',
উম মানে চৈধ্য তাৰিখে ফ্ৰাম খনৰ ব্ৰইলাৰ খিনি নিব আহিবতো তাৰপিছতে যাম আৰু লাহেকে।
অ', - অ',
বাকি পিছে তুমি কতো হম?
লগত আৰু ধে'ৰ কোনোবা আছে
অহ, আছে শ্বিলং যোৱা ছোৱালীও আছে, ল'ৰাও আছে তেনেকে যাম আমি। তোমালোকে নোযোৱা ক'তো ফুৰিব?
ভাবিছো আৰু এতিয়াও মানে ঠিক হোৱা নাই আৰু কেতিয়া যাও মানে পইচা পাতিৰো কথা আছে নহয় ন'? সেইকাৰণে মে ভাবি আছো আৰু
উম, তাত শ্বিলং চ শ্বিলং, অৰুণাচল চাইদ পিনে গ'লে তোমাৰ ভালেমান খিনি পইচা লৈ যাব লাগে। তোমাৰ বস্তুৰ দামো তাত বেছি হৈ যায় যে
যাবও নোৱাৰি ন' থকা
উম- উম যে গৈয়ে ঘূৰি আহিম ওচৰ জেগাও নহয় দূৰত
অ', সেইকাৰণে মানে ইমান ভবা নাই আৰু এতিয়া যাম আৰু কিবা লাহেকে মানে পইচা কেইটামান হলে মানে যোগাৰ। আৰু এটা হলে এটা নহয় যে যিকেইজনী মানে আমি লগ হৈছো। মটো মিলা দেখি মিলিলে মানে যাম আৰু।
যাব পাৰা ধুনীয়াকে গৈ পেলাই আহিব পাৰা পইচা কেইটামান লৈ। হেল্ল'
কুৱো?
হেল্ল'
তুমি কিবা পঢ়ি আছা নিকি?
হা মাততো অহা নাই তোমাৰ ভালকে কোৱা?
কি কৈছা?
মাততো অহা নাই কৈছো এ এতিয়া আহিছে।
পঢ়ি আছা নেকি তুমি?
আহ পঢ়িও আছো।
ঠিকে আছে আৰু জব এপ্লাই কৰা নাই নেকি?
কৰিছো জব এপ্লাই তোমাৰ আৰ্মি পুলিচৰ অলপ। ৰানিং চানিং কৰি আছো আৰু।
তুমি পঢ়ি আছ নে নাই?
নাই মই এৰিলো মোৰ এৰা আজি তিন বছৰ মানেই হল।
বাকী পিছে জব চব ক'তো চোৱা নাই?
নাই চোৱা নাই মোৰ চিলাই মেচিন আছে চিলাই কৰো আৰু
অ ভালেই এইবিলাক শিকিব লাগে অলপ অলপ কিবা কিবি এতিয়া ভাল আৰু আৰু ভাত পানী খালা।
উম খালো খাই বৈ এতিয়া গছত অলপ বহি আছো ইমান গৰম কাৰেণ্টটো নাই?
লাইনতটো নাথাকে গৰমতে
অঁহ
কালিতো ৰাতি লাইট নাই? আমি যেনেতেনে শুই আছো আৰু গৰমত উপাই নাই এইফালে তাৰত বা পৰি আছে যে তাৰ কাৰণে শৰ্ট হৈ গল। আমাৰ ঘৰত লাইনে নাই।
তাৰ পিছত কালি লাইট পিছে কেতিয়া আহিল আৰু
এ ৰাতিপুৱাহে আহিছে।
ৰাতিপুৱা আহিছে।
উম
ৰাতি কেনেকে শুলা
এ তেনেকে শুলো আৰু উপায় নাই ইমান গৰম।
অ
বাহিৰতে বহি আছো আৰু কি কৰিম।
উম বাহিৰতে ভালো গছৰ তলত বৈ থাকিব বতাহ মাৰি থাকি অলপমান উম উম আৰু কোৱা? হেল্ল' হেল্ল'
এছোপা
অহ বাকী ঘৰৰ খবৰ খাতি
উম ভালে তোমাৰ
ভালে ভালে মোৰো
উম তোমালোকৰ ঘৰত কোন কোন আছে?
মই আছোঁ মোৰ ভন্টি এজনী আছে পাপা আছে। আমি চাৰিজনেই আৰু
অহ
তোমালোকৰ কোন কোন আছে?
আমাৰ মই আছোঁ মা দেউতা ভন্টি
উম
আৰু কোৱা
উম
হেল্ল'
অ শুনি আছোঁ।
অ পিছে তোমালোকে কেতিয়া মানে যাম বুলি ভাবিছা লগৰ কেইজনী শ্বিলং চাইডে
উম জুলাই লাষ্ট মানত যাব পাৰিম।
অ
এতিয়া পইচাটো যোগাৰ হোৱা নাই যে
অ
যোগাৰ কৰি লওঁ তাৰপিছত যাম আৰু
অ অ
কেতিয়ালে হয় আৰু
তাত গ'লে সেই ৰুম চুম লৈ পেলাই ধৰ দুদিনমান থ
উম লগ নগলেও বাকী ফালে গুৱাহাটী ফালেও যাব পাৰোঁ ঠিক নাই মানে যোনফালে সুবিধা হয় সেইফালে যাম আৰু
গুৱাহাটীৰ ফালে উম গুৱাহাটী ফালে গলেও ধৰ তোমাৰ এই নতুনকে এখন খুলিছে যে এ কি কয় পাৰ্ক এখন তাত তাতে চাই আহিব পাৰা ভাল ভাল জেগাই আছে গুৱাহাটীতো গুৱাহাটীত এই গৰমত খালি যাবলৈহে টেনচন
অ বহুত গৰম হ'ব গুৱাহাটীতো
বাকী মাহঁত কি কৰি আছে‌?
মাহঁত আছে এনেয়ে বহি ক'তনো যাব আৰু গছৰ তলতে বহি আছে চবে
উম
ইমান গৰম ক'তনো যাব
উম গৰমে খাই দিছেও বৰ গৰম দি আছে উম ভাবিবা কৰ'বাত যাম বুলি সেই গৰমৰ কাৰণে যাব নোৱাৰিবা বাকী পিছে এনেই ঘৰৰে কিবা ধৰ বিজনেচ চিজনেচ এনে তেনেকুৱা কিবা ভবা নাই
বিজনেচ মানে তেনেকে ভাবিছোঁ বাৰু দোকানে এখন খুলিম, মোৰ এতিয়া চিলাই মেচিন আছে চিলাইয়ৰে বস্তু কিছুমান ৰাখিম বুলি ভাবিছোঁ আৰু লগতে কিতৰো বস্তু কিছুমান
উম
ওচৰত তেনেকে দোকানো নাই বহুত দূৰ দূৰ যাব লাগে নহ'লে বজাৰখনলে বাট চাব লাগে তাৰ কাৰণে দোকানেই এখন খুলিম বুলি ভাবিছোঁ আৰু
পাৰা দোকানো খুলিব, ওচৰত দোকান নাই যদি ফেইল হ'ব আৰু সেই খালী গাঁৱৰ গাঁৱৰ এলেকাবিলাকত বাকী যায় ঢেৰ
অ সেইটোও এটা, সেইটো চাব লাগিব আকৌ।
সেইটো ধৰ তুমি নিজে মিলাই পেলাই চাই আৰু সেইটো দিলেই হ'ল।
আহ
আৰু যেন সি মানুটোৱে মাহত ধৰ মাহেকত বাকীটো দিব পাৰে আৰু। হে তেনেকুৱা, বেলেগকহে দিব লাগে আৰু নহ'লে তোমাৰে তুমি নিজে লোকচান খাই আকৌ তাক বাকী দি শেষ
উম গাঁৱত সেইটোয়ে, এ ডাঙৰ প্ৰব্লেম, বেছি ভাগে বাকীয়ে বিচাৰে। এতিয়া চিনাকি মানুহ হলে নিদো বুলি ক'ব
উম সেই তাতে চলিব পৰা মানুহে সেই তাতে চলি যায়। কিছুমানে সেই তাতে ডুবি যায়। উম
চাও কি কৰো আৰু ভাবিছো বাৰু দোকানকে এখন খুলি পেলাই থাকিম বুলি।
পাৰিবা পাৰিবা দোকান খুলিব। হম
নিজে কিবা এটা কষ্ট কৰি ললে নিজৰে হব বুলি কৈছো এতিয়া বেলেগক হাত পাত থাকিব লাগে মোক দিব দিবকৈ তেতিয়া মই দোকান এখন খুলিম দুটকা মান পালেটো মোৰে হব আৰু নিজৰ লাগতিয়াল বস্তু তেতিয়া আনিবলৈ পাৰিম।
সেই তেনেকুৱাই আৰু কিবা এটা কৰিব লাগেহে নিজৰে
বেলেগৰলৈকে নহ'লেও নিজৰ কাৰণেই লাগে আৰু চলিছে নিজে উপাৰ্জন নকৰিলে নহয়েই।
অ এতিয়া ঘুৰিব যাম বুলি ভাবিছা তুমি, এতিয়াতো পইচা সে মা দেউতাকে খুজি আছা
অ সেই
এতিয়া
ঘৰৰ মানুহে তেতিয়াহে ওলাই যাবলৈ পাৰিম। এতিয়া মই নিজে কিবা এটা কৰিলো যি পামই সেইটোতো মোৰ হ'ল।
উম। মন গলে তুমি যাবগে পাৰিবা তেতিয়া। সেয়াই আৰু ভালকে চলিব পাৰিলে ভাল কথা, পইচা হলপ নহলে, দুদিনমান ভালকে মানে হ'লে মানে দোকানখনো চলিলে। ভালেই কথা আৰু কোনো কাৰো যদি দোকান নাই তেতিয়া চলিব তোমাৰো।
উম
পিছে বাকী চাকি বেচি গ'লে আৰু পিছতহে দিগদাৰ হয় আৰু।
আহ
ভাবিছো বাৰু এতিয়া কি হয় আৰু এতিয়া খুলিব নোৱাৰাতো ইমান পইচা নাই। মই মানে গোটাই ল‌ওঁ।
অ গোটাই লৈ ধুনীয়াকে এখন খুলি লৈ আৰু বহ
আহ উম পিছে তোমাৰ আৰু কিবা বেলেগ একো নকৰালে
জবৰ ইমান নাই মই ফাৰ্ম আছে ফাৰ্মতে থাকো।
অ
আকৌ ঘৰে গাড়ী এ আছে গাড়ীখন চলাওঁ কেতিয়াবা। তেনেকুৱা আৰু
উম ঠিকে আছে বাৰু ন কিবা নহয় কিবা তাতো বিজি আছা- আৰু খৰচা এটা আহি থাকি।
অ এনেই ধৰ, - কিমাননো আৰু ঘৰৰে দে মায়ে পইচা দিব, পাপাই পইচা দিব ৰখি থাকিম।
আহ
খুলি দিলোঁ আৰু ফাৰ্ম এখনে। -
উম ঠিকেই কৰিছো বাৰু ন!
এতিয়া পুখুৰী এটা খন্দাই লৈছো তাতো মাছ এৰিম বুলি ভাবিছো লাহেকে। তেনেকে ডাঙৰ কৰি যাব লাগিব আৰু বিজনেচটো কিমানো আৰু চৰকাৰে চ চৰকাৰীয়ে যে চাকৰি পামি যে আশা কৰি থাকিম।
অ
এতিয়া চৰকাৰী চাকৰি পাম নাপাম কোনো গেৰেণ্টি-
গেৰেন্টি নাই। পচ ওলাই কেইটা তাতে কিমান খিনি মানুহে, -
উম সেই তাতে তোৰ পাবলৈ উম এ পাবলৈ মোৰ, - লেখিয়ে সেইফালে বিজনেছ লাইনত গুচি গৈছো আৰু।
হৰে তলে গৰে
তাক উম উম উম চপি লে পে পে